উঅ
অহ কি কৰিছা
মই এই অলপ পঢ়ি আছিলোঁ তুমি কোৱা
অ ময়ো একেই ভাবিলোঁ মানে এটা কথা মনত আহিলে তোমাৰ লগত পাতি চাওঁ
আচ্ছা আচ্ছা কিনো কথা
উম আজি মই ভাবি আছিলো মানে স্বাস্থ্য ভাল ৰখাটো বহুত দৰকাৰ কিন্তু আমি বহুত সময় নিজৰ যত্ন ল'ব পাহৰি যাওঁ
উ সেইটো হয় ময়ো মানে সেই আৰু নিজৰ যত্ন লোৱা সিমান নকৰো সচাই কওঁ যদি এই বিভিন্ন কামত বা পঢ়া শুনাৰ কাৰণে মই সিমান এটা নিজৰ স্বাস্থ্যক যত্ন দিব পৰা নাই ইমান এটা
উম
উম
মই দেখো আজি মানে বহুত মানুহ ব্যস্ত থাকি থাকি খোৱা বোৱা আহ শুৱা আৰু আৰামৰ ওপৰত কম মন দিয়ে তাৰ বাবে দেহাও মনো দুই। তাৰ ওপৰত।
তেওঁৰ ওপৰত প্ৰভাৱ প- হু-হু -হু। সেইটোৱে ময়ো মানে সেয়ে চব ফালে প্ৰভাৱ পৰে। সময়মতে খাবলৈ, এইবোৰ সময়মতে খালে তাৰপিছত শুলে। এইবোৰ অলপ মানে স্বস্থ্যটো ভালে থাকে কিন্তু মই কে- কেতিয়াবা দেৰি কৰি পেলাও।
অহ মোৰো তেনেকুৱাই হয় কিন্তু এতিয়া অলপ মন দিবলৈ চেষ্টা কৰিছো। কাৰণ পেট ভাল নাথাকিলে পঢ়াটো মন নাচলায়।
উ-উ এইটো ময়ো লক্ষ্য কৰিছো পিছে।
আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল শোৱাটো। কেতিয়াবা আমি ৰাতিপুৱা দেৰি কৰি শুই থাকো পিছত সকলোতে উঠিবলৈ অসুবিধা হয়।
হুম-হুম সেয়ে ৰাতিপুৱা দেৰি হ'লে পুৰা দিন - এটোৱে বেয়া যোৱাতে বেয়াকে যোৱা সেনেকুৱা মই ভাবোঁ। জলি উঠিলে সেইটো হয় যদি ভালকে। নাই নাই।
অ মানে কৈ লোৱা।
আতছা মই কওঁ নহয় মই সেই সেনেকুৱাই কৈ আছো যে মানে ৰাতিপুৱা জলদি উঠিলে মনটো ভাল লাগে মানে বেছি সময়ত। পোহৰ পাও ন সূৰ্যৰ তেতিয়া মনটো ভালে থাকে আৰু মই সেইটো কৈছিলোঁ।
অ ঠিকেই কৈছা ময়ো সেইটোকে কব লৈছিলোঁ যদি মানে ভালকে হোৱা নহয় মনটো মানে বিৰক্ত হৈ যায় আৰু কামত মন নচলে তাৰ বাবে সময়মতে হোৱা দৰকাৰ বুলি মই ভাবোঁ।
উম হম। তুমি সোনকালে উঠা নে পিছে।
সদায় নহয় কিন্তু চেষ্টা কৰোঁ মানে সদায় হোৱটো ভাল হয় জল্দি উঠাটো কেতিয়াবা মানে ৰাতিপুৱা জল্দি উঠ।
জল্দি উ। উঠি খোজ কাঢ়ি আহিলে মানে মনটো ভাল লাগে? উম সেইটো হয় মইও ৰাতিপুৱা উঠিবলৈ চেষ্টা কৰোঁ ময়ও দুই তিনিদিন মান এনেকে ৰাতিপুৱা উঠি ফালে খোজ কাঢ়িব গৈছিলো। তো ৰাতিপুৱা উঠিলে তাৰপিছত মোৰ মানে সেই ৰাতি জল্দি শোৱা নাযায় তাৰপিছত সেইকাৰণে মানে মই আৰু ৰাতিপুৱা আকৌ উঠিব কাৰণে মই অলপ অসুবিধা পাওঁ সেইকাৰণে মোৰ মানে সেই। দেৰিকে খোৱা যায় দেৰি কে। কে উঠা যায় এইটো বস্তুৱে? চলি আছে?
উম বুজিছো মই তোমাৰ কথাটো মানে এনেকুৱা আজিকালি সকলোৰে হয় ক'ব গলে মানে কিন্তু অলপ অলপ অ মানে অলপ অলপ কৰি অভ্যাস কৰিলে হৈ যায় আৰু উম তোমাৰ?
আমাৰ?
মানে সেইটোৱেই মানে ভাল থাকে সোনকালে উঠিলে আৰু মানে তোমাৰ সোনকালে উঠি পানে মানে ভাল লাগে। আৰু দিন
আৰু দিনটো তোমাৰ আৰু সোনকালে শুৱাটো মানে বহুত ভাল কথা। উম উম সেয়ে স্বাস্থ্যৰ কাৰণে ভাল ন আৰু মানে আজিকালি এটা কথা হয় এনেকে শুই থকাটোতো ৰাতিপুৱা উঠা সেইটোত এটা হয়য়ে বাৰু কিন্তু আজিকালি সকলোৱে বেছিভাগ পঢ়িয়ে থাকে মই সেইটোৱে দেখিছো।
ওম সেইটো হয় আৰু এটা কথা মনৰ স্বাস্থ্যও বহুত গুৰুত্বপূৰ্ণ, যদি বেছি চিন্তাত থাকোঁ তেতিয়া দেহো বেয়া হৈ যায় মনটো বেয়া থাকিলে
উম সেইটো হয় মন বেয়া থাকিলে কোনো কামত মন নচলে
অঁ আৰু তাৰ বাবে মই ভাবোঁ কেতিয়াবা নিজৰ বাবে সময় ল'ব লাগে গান শুনিব লাগে অলপ মানে বেছি টেনচনলৈ পঢ়িব লাগে মানে আমি পঢ়াতটো মানে বহুত টেনচন লৈ দিওঁ অলপ
অলপ মানে
পঢ়িবলৈ চেষ্টা কৰিব লাগে ঘৰৰ মানুহৰ লগত মানে মন ভাল লগা কথাবোৰ পাতিব লাগে এইবোৰৰ বাবেই মানে মন ভাল হয়।
উম হে ময়ো সেনেকে মন বেয়া লাগিলে অলপ মান মই মোৰ মাৰ লগত বহি কথা পাতি দিওঁ তেতিয়া মনটো অলপ পাতল হয়। উম ঠিকেই কৰা কাৰণ মানে নিজৰ মনৰ কথা লুকাই ৰাখিলে অলপ বেছি অসুবিধা হৈ যায় আজিকালি। উম সেইটো হয় সেইটো হয় সেই সেইকাৰণে মনত যদি মানে নিজৰ যদি চাপ বেছি পৰি আছে বা সেনেকুৱা দুবিধা আছে তেতিয়াহ'লে কাৰোবাৰ লগত কথা পাতিলে ভাল আৰু পিছে সেই পানীও বেছিকৈ খাব লাগে সেইটোও এটা কথা আজিকালি বহুত মানুহে পানী কমকে খায়। এই যে ককা ক'লা এইবোৰ এইবোৰ বেছি খোৱা হৈছে।
হমম ঠিকেই কৈছা পানী খুব দৰকাৰ কিন্তু মানে ক'ব গ'লে মইে কেতিয়াবা পাহৰি যাওঁ পিছত মনত পৰিলে খাওঁ কিন্তু আৰু মানে বাহিৰত আমি মানে মন কৰোঁ কককলা এইবিলাক বলৰ
খাবলৈ কিন্তু এইটোৱে মানে পানী সমান লাভ নিদিয়ে মানে কব গলে আৰু পানীৰ অভাৱহে কৰে বুলি মই শুনিছো। সেয়ে পানীৰ কথা মনত পৰি মই পানী অলপ খাওঁৱেই ৰ'বা বাৰু সেইটো তুমি কোৱাচোন ঠিকেই তুমি খাই থাকা মই কৈ থাকো। উম হম
মই ভাবো অহ স্বাস্থ্য ভাল ৰাখিবলৈ ডাঙৰ কিবা কৰিব নালাগে সৰু সৰু ভাল অভ্যাস থাকিলেই ভাল পাৰ্থক্য আহিব পাৰে।
হয়, সেই অলপ মন দিলেই পাৰা যায়।
উম' আজি তোমাৰ লগত এইটো বিষয়ত কথা পাতি ভাল লাগিল, মানে স্বাস্থ্যক লৈ আমি অলপ সচেতন হোৱাটো ভাল, নহয় জানো?
উম হয়-হয় চবেই অলপ সাৱধানে থাকে থাকিব লাগে কাৰণ আজিকালি বহুত বেমাৰ হোৱা আৰম্ভ হৈছে মানুহৰ।
উম হয় আৰু অকল মানে শাৰীৰিক ভাৱেই নহয়, মানসিক অৱস্থাতো মানে আমি মানে বহুতে হয়তো মানে সেই হিচাপে মানে খা লৈও মানে ধ্যান নিদিওঁ, কিন্তু মানসিক ক্ষেত্ৰতো আজিকালি কিমান চাপ বাঢ়িছে সেইটো মানে আমাতকে বেছি মানে কোনো নাজানিব যিহেতু আমি মানে এতিয়া শিক্ষাৰ্থী হৈ আছো। আৰু
মো মানে আমি বিচাৰি থাকো, যিহেতু মানে পৰিয়ালৰ মানে সহায় কৰিব খোজো ন আমি? মানে বয়সো হৈছে আমাৰ। অ' সেয়ে-সেয়ে, আৰু মই ভাবো এই যোনবোৰ বেমাৰ শাৰীৰিক হয় বা মান-মানসিক মানে এইবোৰ সম এইবোৰ এই কি আমি সৰু-সৰু বস্তুৰে ভাল কৰিব পাৰো বুলি মই ভাবো, যেনেকে কে ধৰি লোৱা পানী খাব লাগে, ঠিকমতে খাদ্য খাব লাগে, যা-তা বাহিৰৰ বস্তু এইবোৰ খাব নালাগে, ঠিকমতে ৰাতিপুৱা ৰাতি শুই যাব লাগে, জল্দি ৰাতিপুৱা জল্দি উঠিব লাগে। আহ আঠ ঘন্টা মানে শুব লাগে, তাতকৈ বেছি শুলেও ধৰি লোৱা ন ঘন্টা, কিন্তু আঠ ঘন্টাতকে কম শুলে সেইটোও বেয়া ত' সেইকাৰণে এইবোৰ যদি অলপ সৰু-সৰু বস্তু যদি আমি আহ বদলাই দিওঁ নিজৰ মানে জীৱনটোত মানে প্ৰত্যেক দিনা তেতিয়াহলে সেই সৰু-সৰু বস্তুৰে বহুত ডাঙৰ-ডাঙৰ বেমাৰ কম কৰিব পাৰি।
ঠিকেই কৈ আছা। আজিকালি মানে আমি মানে অকল চিন্তাত থাকো যে কৰিব লাগিব কিবা ভাল কৰিব লাগিব আহ আমি নিজক পৰিৱৰ্তন কৰিব লাগিব। এ তটো মানে ক'ব গ'লে আমি বেছিভাগে হাৰি যাওঁ, আৰু পিছত মানে আকৌ ধ্যান নিদিয়া হৈ যাওঁ। কিন্তু যিও হওক, এইটো মানে এটা বহুত মানে কব গলে এটা ডাঙৰ সমস্যাই আজিকালিৰ আহ তোমাৰ প্ৰজন্মৰ।
উম সেইটো, আমি ধ্যান দিব লাগিব। উম-উম সেয়ে কাৰণ মানে আমাৰ এতিয়া যি হলেও সিমান বয়স হোৱা নাই কিন্তু লাহে-লাহে যদি এতিয়া আমি নকৰো, নিজৰ স্বাস্থনাচাও, তেতিয়াাহলে আৰু দহ পাঁচ বছৰত অসুবিধা দিয়া আৰম্ভ হৈ যাব।
একদম ঠিক কৈছা।
সেই বাৰু ভাল লাগিল, এইখিনি কথা আলোচনা কৰি তোমাৰ লগত। সেইটো মানে দৰকাৰো এনেকুৱা কথা আলোচনা কৰাটো। উম-উম তুমিও পানী শাক বাৰু
হা মইও পানী খাই ললো একেবাৰতে।
ঠিকেই কৰিছা-ঠিকেই কৰিছা। সেই। দিয়া বাৰু, হ'ব। উম দিয়া পিছে আকৌ এনেকুৱা কথা আলোচনা কৰিম। উম-উম হয়।
উম।